হেল্লৌ মো মাতটো ভালদৰে শুনা পাইছ নাই।
পাইছো পাইছো তই শুনিছ নাই ভালকে।
মই শুনিছো তা পা কি হ'ল তই কিবা মোবাইল এটা ল'ম ল'ম বুলি কৈ আছিলি হেনো।
এ সেইটোৱে মোবাইলটো মানে এতিয়া চা মই এইটো কৈছো যে আমাৰ বডী বিল্ডাৰটো লগ মানে যেতিয়া সেতে প্ৰডাক্টো লৈছিলে ন লেপটপ এটা যে লৈছিলে সি তেতিয়া তাক সেইটো এইট টি এইট মানে কিমান আশী হাজাৰ মানৰ প্ৰডাক্টটো তো ভাগৰ এতিয়া সি এ ফিফটি চেভেন থাউজেনমানত পাই অ ফিফটি অ ফিফটি ছেভেন নে নাইনত পাই গৈছে ন বাকী মই এটা চাই থৈছো দেই এইটো ৰেদ মি কিবা এটা নামটো কিবা এটা আছিলে এটো মানে মজা মোবাইল সেইটো মজা লাগিছে দেখি
হেত নহয় নহয় এ মোৰ কথাটো শুন তাৰ যোনটো তাৰ যোনটো হেৰি লেপটপ আছিলে
অঁ।
সেটো সি দছ হেজাৰ ওপৰতহে পাইছিলে ছিক্সটি ছেভেনৰ আছিলে ফিফটি ছেভেনহে পাইছে।
অ অ।
গম পাইছা নাই আৰু মানে সি সি সি তাক টা মেইন হেৰিয়ো ডিচকাউণ্টটো কত পালে গম পাৱ নাপাৱ।
ক'ত।
সি যেতিয়া মানে তোৰ ধৰি ল এইটো কি বুলি কয় ডাইৰেক্ট এনেকে পে' কৰি দিব লাগে ন তেতিয়া অফ তৌ দছ হাজাৰ তাতে কিবা এটা অফ পালে আকৌ তাত তোৰ অফাৰো চলি আছিলে সেইটো কাৰণে সি ইমান কমত পাই গ'ল
মো পে কৰি দিবা ক
অ তেনেকেতো পাৰিবিতো কিমা কিন্তু মানে তই এতিয়া কি কিমানৰ মোবাইল চাই আছ
মানে এতিয়া মই এটা চাইছোঁ বাইছৰ
অ
মানে তোৰ মই তো ফোনটো কৰি কৈ আছো ৰ হা মইতো মান সেদিনাখন মানে কালিমানে এইকেইদিনমানে মই ফ্লিপকাৰ্টত চাই আছো দেই পুৰা ফোন চাই আছো
অ
তাৰপিছত মই মানে বেছিকে মানে ভাল পাওঁ এই ৰেডমি ব্ৰেণ্ডটো মানে বেছিকে ভাল পাওঁ মানে তাত ফিচা মই নিজে ইউজ কৰি আছো যে মই দুটাকে এতিয়া ৰেডমি ফোন ইউজ কৰিলো হা সেইকাৰণে মানে মই তো ৰেডমি ফোনটো বেছিকে প্ৰিফাৰ কৰো আৰু মানে বেছিকে হেৰি কৰো
অ গম পাইছো
ৰেডমি ফোনেই চাই আছো আৰু ৰেডমি ফোনেই ল'ম ৰেডমি ফোনটো মানে মজা লাগে মই চলাই বহুত বেছি ভাল পাওঁ তাপা এতিয়া মই যিটো চাইছো এইটো ৰেডমি ফিফটিন এ চি ৰেডমি ফিফটিন এইটো এতিয়া টোটেল আছে তোৰ হেৰি টুৱেন্টি টু টিপুল নাইন আছে কিন্তু কাড দিছিলে আকৌ দেই হম
এ কা মই তোক প্ৰিফাৰ কৰিম তই কা কাফটো নল'বি কাৰণ কেলে গম পাৱ কা তোত খৰচটো বেছি হৈ যায় মানে তোৰ এতিয়া যোনটো টেম্পাৰ গ্লাছ পাই
উম
সেইটো চাৰে তিনিশ তলত নাপায়ে আও তই চাৰে তিনিশ দি সেইটো লগালি হয়নে
উম
সেইটোতো মেক্স টো মেক্স তিনি মাহ, চাৰি মাহৰ পিছত আতৰাব লাগিব নহ'লে সেইটো মানে তোৰ গোটেই লাগি ধৰিব
এৰুৱাব নোৱাৰা হৈ যায় মানে গোটেই ডিচপ্লেখনত লাগি ধৰে
অ
মানে সেইটোতো তিনিমাহ বা চাৰি মাহৰ পিছত আও যদি জোখতকে বেছি গৰমটো পৰিছে তেতিয়া মেক্সতো মেক্স দুমাহ, আঢ়ৈ মাহত এইটো এৰুৱাব লাগিব আকৌ নতুন ধৰা লগাব লাগিব মই তোৰ দুবাৰ তিনিবাৰমান লগালো তাৰপা মই ইয়া আগৰ বাৰ
উম
তো লগাইছিলো সেইটো মানে এই পূজাতে লগাইছিলোঁ
অহ
তাপা এই তে চাৰি মাহ পাঁচ মাহ মানলৈকে এৰুৱা নাছিলো তাৰ পৰা নি নিজেই মানে মোৰ মাইনত তেতিয়া আহি গ'ল আও মানে তোৰ ধৰি লোৱা এইটো পাঁচ মাহ হৈ গ'ল এইটো এৰুৱাই দিব লাগিছিলে অহ এনেই এৰুৱাবলৈ চাইছো অহ এনে এৰ নাখাই গোটেই মানে ভাঙি ভাঙি ওলাই আহিছে তোৰ এনেকে পুৰা আঠাটো এই ইউ ভি গ্লু নামৰ গ্লু টো দিহে লগাই আৱ।
অ
গোটেই লাগি ধৰিলে মানে যাগাতো এ এৰ নাখায়। তাৰ আকৌ মই ব্লেড মাৰি মাৰি মাৰি মাৰি এৰোৱাইছো আকৌ বহুত কষ্ট হৈছে মোৰ হাত দুবাৰ তিনিবাৰ কাট টিলে ব্লেট মাৰোতে
এ এতিয়া তই ভাল ফোন এটা চানা মানে মই নিজে বিচাৰিয়ে পোৱা নাই ন কি কৰিম তই মোক লা মইধৰ ৰেডমিটো বেছি ভাল পাওঁ হা
ৰেডটৰ ৰেটমিয়ে ল কিন্তু মই প্ৰিফাৰ কৰিম ত ফ্লেটটো ল মানে ফ্লেটটো খৰচটো কম হয় মানে এইটো ধৰি ল ডিছপ্লেততো তই এশ টকীয়াতো লগাই দিলি তোৰ এবছৰ দুবছৰ আৰামত গুচি যায়
এই ৰেডমি বুক বেটেৰিটো কম দিছে আকৌ চব পাঁচ হেজাৰ ছয়হেজাৰ যেন তেনেহে ছয়হেজাৰ পায় গে।
টো পাঁচ হাজাৰ টোৱে ল' মই এতিয়া পাঁচ হাজাৰো গোটেই দিনটো চলি যায় দেখোন
হলো আজিকালিতো ইমান আজিকালি তো বেটেৰী দেখিচ নাই কিমান বাঢ়িছে।
গম পাইছো তোৰ এতিয়া মানে কি হৈছে তোৰ যোনবোৰ হেভি হেভি হেভি হেভি প্ৰচেছাৰ
অহ
আৰু যোনবোৰ মানে তোৰ ধৰি লোৱা আপডেটো আহিছে সেইবোৰে মানে তোৰ ধৰি ল বেটেৰী বোৰ কম কনজিউ কৰে নহয় গম পাওঁ নাপাওঁ। এতিয়া ধৰি লও তো আইফোন আইফোনৰ বেটেৰীটো কিমান দুহেজাৰ তিনি হেজাৰ নাথাকে জানো।
অহ
কিন্তু সিহঁতম একদম কিবা যোনবোৰ বস্তুবোৰ সেইবোৰ কিমান হেভি হেভি সেইটো কাৰণে সিহঁতৰ গোটেই দিনটো গুচি যায় বেটৰীটো আও মানে গেম চেম খেলিলে ধৰি লও আকৌ চাৰ্জ দিবলগীয়া হয় আও
অহ অহ
কিন্তু সিহঁতি পাৰফৰ্মেঞ্চ টো পোৰা দি দিয়ে আক- আইফোন বোৰ সেইটো কাৰণে সেইটো মোৰ হিচাপত পাঁচ হেজাৰতো ফিফাৰ কৰিব পাৰ বেটেৰী।
পাচঁ হেজাৰ-
উম পাঁচ হাজাৰ এম এচ টো।
উম এ মোৰ আৰু কিছুমানে কৈছে মটৰৱালা লবলৈ নালাগে কিবা কিবি।
এই মটৰালটো হেৰি এইটো গেম খেলিলে মেলিলে গৰম হয় আৰু এইটোৱে। অল ৰাণ্ডাৰ মোবাইল। মোলে নো মইন মইনো এতিয়াতো ধৰি ল এবছৰ এবছৰ হৈয়ে গ'ল চাগে। শিকিম এতিয়াও ইমান প্ৰব্লেম একো নাই হোৱা নহয়।
এই চেমচাঙৰ কেনেকুৱা চেমচাঙৰ চেমচাঙৰবোৰ।
চেমচাঙৰ ডিচপ্লেটো পাই যায় অহ ভাল ভালতো ধৰি ল। কম মানে চেমচাঙে নিজে ডি ডিচপ্লেটো বনাই যে।
এ ডিছপ্লে লগত ডিচপ্লেৰ লগত কথা নাই ইমান হেৰি যে-
পাইছো লৈ গৈছো যেতিয়া, পঁচিছলৈ গুচি যাই পঁচিছত বহুত মজা মজা পাই যায় দেখোন।
নহয় নহয় মই বিশছলৈ গৈছো ক বাইছলৈ গৈছো গম পাইছা নাই। মই বিশলে গৈছো কাৰণে যেনে তেনে বাইশ পাইছিলো এতিয়া বাইশতটো মই কমাই দিলো সেইটোৰ ফোন যেতিয়া নলওঁ।
অহ তেতিয়া আকৌ আণ্ডাৰ টুৱেণ্টি আহি গ'ল নেকি।
সেইকাৰণে অথনিয়ে আহি গ'ল মানে মই সেইটো অলপ প্ৰচেচিং প্ৰচেছ হৈছিলে আও। মানে পচন হৈছিলে আও।
অহঁ গম পাইছো।
উম
চাই ল কি ব্ৰেণ্ডৰ ল মটৰ অলাটো- ভালেই বাৰু কিন্তু গৰম হয় আৰু ধৰি লওঁ।
উম।
বাকী তো এনে কি ৰেডমি ল'বলৈ মন আছে।
অ ৰেডমিটো মানে বেছি ভাল পাওঁ, আৰু মানে একেবাৰে তোৰ এতিয়া- ৰেডমি মই নিজে চলাইছোঁ যে-
উম গম পাইছো।
এইেটো কথাটো মানে নিজে চলাইছোৱা আৰু তাত-
এইেটো আ আ আই কিও বুলি এটা আহে।
আই কিওতো অকমান প্ৰাইচ বেছিও হপাই।
আই কিউটো ঠিকে আছে দেখোন। আই কিউ বোৰ মানে হেৰি আই কিউ বোৰ অল ৰাউণ্ডাৰ হয় মানে। আৰু বেটাৰীটোও পাই যাওঁ ধুনীয়া কে।
আই কিউ দামটো অলপ বেছি আছে নেকি।
অ দামতটো অলপ বেছি বাও, পকৈটোও ল'ব পৰা নহয়।
এইটো চেমচাঙৰো নল নল‌ওঁ বুলি কোৱা কাৰণটো হৈছে সেই চাৰ্জাৰ নিদিয়ে বোলে।
কিটো
চাৰ্জা নিদিয়ে বোলে চাৰ্জা।
ছেমচাং
অঁ
চেমচাঙৰ এই কম ৰেঞ্জৰ ফোনকেইটাত পাবি, হেভভি ৰেঞ্জ ফোনকেইটাত নাপাওঁ ফ্লেগশ্বিপকেইট নাপাওঁ
এই আণ্ডাৰ টুৱেণ্টিলৈকে পাবি চাগে আণ্ডাৰ ফিফটনৰকেইটটো ফিক্স পাবি চাৰ্জাৰ এই পক পকুটো যে।
অঁ
পক-
কি পকুটো কি? হেল্ল' হেল্ল', শুনিছ নাই?
হেল্ল'